ত শুই আছো তই?
মই এনে বিচনাতে পৰি আছো। খালো, ইমান গৰম এটা উঠিছে বুক-বুকীয়া ঔ।
বুক-বুককে গৰম এটা উঠিছ
সঁচাকে গৰম এটা উঠিছে তাৰপিছতে ভাত কিহে খালি?
মাংস।
অ'।
মাংসই খাই দিলো ভাতটো ধুনীয়াকে। এতিয়া গৰম উঠিছে, উম।
খালো বাৰু ভাতটো।
আ?
ময়ো মাংসই খালো বাৰু ভাত।
উম।
খাই বৈ লৈ এতিয়া
তাকে, এ গাঁৱত ধন আৰু সমস্যাৰ বিষয়ে জান নাই?
কিহৰ?
গাঁৱৰ মানে গাও এখন মানে হেৰী এইটো-এইটো গাঁৱৰ সমস্যা আৰু মানে গাঁৱৰ অধ্যয়ন আৰু সমস্যা।
অধ্যায়ন সমস্যা ইমান ভালকে নাজানো বাৰু দে এইটো টপিক মই।
গাঁওৰ অধ্যয়ন মানে এ গাওখনৰ মানে এতিয়া গাঁওবিলাকত মানুহৰ কিছুমানৰ কিমান সমস্যা হৈ আছে?
আ থাকে আ প্ৰত্যেক ঘৰতে সমস্য
অ ৰাস ৰাস্তা - ঘাটৰ সমস্যা কিছুমান এতিয়া মানে অ চৰকাৰে তোৰ কি বুলি কয় মানে চৰকাৰে দিছে কিন্তু কিছুমান জেগাত দেখ খন মানে ৰাস্তা - ঘাট মানে নির্মাণে কৰা নাই।
এতিয়া আমাৰ এইফালে দেখোন, এইফালে তহঁতৰ ঘৰৰ ফালে যোৱা ৰাস
আকৌ কিমান বেয়া বৰষূণ দিলে।
আমাৰফালে আমাৰ ঘৰৰ আগফালৰ ৰাস্তাটো মাটি, শিল পেলালে বাকীখিনি কাম নকৰিলেই নহ
অহ তাৰপিছত আকৌ কিছুমান জেগাত তোৰ খোৱা - পানী মানে কোৱা - চোৱা নাই কিছুমান জেগা ঘুকুত মানে ঘুকুত জেগাবিলাকতো খোৱা পানী নাপায়, খু বিশুদ্ধ খোৱা পানীও অ মানে অভাৱ হৈছে কিছুমানৰ।
অ' সেইবিলাকে নদীৰ পৰাই পানী খায়, নদীতে কাপোৰ ধোৱে, তাৰপৰা পানীও খায়, গাও
অ' কিছুমান গাঁও বিলাকত মানে যা যাতা মানে গাড়ী মটৰ নাযায় ন গাড়ী মটৰৰ মানে ব্যৱস্থা তাতো মানে বহুত অসুবিধা। আৰু মানে, স্বাস্থ্য কেন্দ্ৰ বিলাকো মানে এ সেই উপলব্ধ নহয় কিছু কিছুমানৰ বহুত ডাঙৰ বেমাৰ হ'লেও বহুত দূৰলৈ নিব লাগে, সৰু বেমাৰ হ'লেও বহুত দূৰলৈ নিব লাগে ওচৰত মানে চিকিৎসা, নাই মানে।
তেনেকুৱাতো বহুত গাঁৱে আছে এতিয়াও।
অ' আকৌ কিছুমান বেকাৰত্ব মানে কাৰত্ব কিছুমান বেছি হেৰি হৈছে কিছুমানে মানে ল'ৰা ছোৱালীবিলাকে উপযুক্ত কৰ্মস্থান নোপোৱা পোৱা বাবে ঠাইতে মানে, মানে ঠাই নিজৰ জেগাতে নিজৰ গাঁও খনতে মানে থাকিব লগা হৈছে আৰু।
বন্দী হৈ গৈছে, পঢ়া শুনা বাঢ়ি গৈছে কাম বোৰ কমি গৈছে আকৌ। এতিয়া এডি আৰ ই পৰীক্ষা বিলাকতে চোৱাচোন প পোচ ওলাই এহেজাৰ দুহেজাৰ পৰীক্ষা দিয়ে লাখ লাখ ল'ৰা ছোৱালীয়ে পৰীক্ষা দিয়ে।
আগতে জানো এডি আৰ ই এনেকে হেৰি কৰা দি হৈছে এতিয়া অ' কিমান একদম এডি আৰ ই নিচিনাকে পৰীক্ষা দিছে। কিমান মানে কম্পিটিচন হৈছে পঢ়াৰ কাৰণে।
চিটেই নাপায় আকৌ মানে একদম লাগিব।
এতিয়া এডি আৰ ই মানে ডি এল এড কৰিবলৈও এতিয়া চিন্তা কৰিবহে লাগিব মানে চবে চিট এতিয়া চিট খালী নাই আৰু বহুত চোকা হ'ব লাগিব। তাৰমানে যিমানে এতিয়া তোৰ মানে ল'ৰা ছোৱালী ওলাইছে সিমানে এতিয়া টান হ'ব তোৰ।
তাৰ আগত আগতে এডি আৰ ই কা কি এডি আৰ ই কাৰণেটো এইট পাছে দিব পাৰে, এতিয়া এইট পাছৰ হেৰি দিব নোৱাৰি নহয় হাই ছেকেণ্ডাৰী কিনি পাছক
এই এডি আৰ ই, এডি আৰ ই কথা কোৱা নাই ঐ ডি এল এটৰ কথা কৈছো, ডি এল এটৰ এন্ট্ৰচৰ কথা কৈছো।
ডি এল এটৰ কথা আজি দেখিছো নহয় ভিডিঅ' বিলাকত গোটেই হেৰি কিবা আমাৰ চুমচুমিটো ডি এল এট দি আজি ঘৰলে নাহিলেই।
ক'ত থাকিলে?
এজনী আহিলে বাছ মানে বাছ লাষ্ট বাছ খনৰ সময়ত তাই ভাত খাবলৈ গ'ল লগৰ এজনীৰ লগত। আহিবা। বাছ নাই ৰখি আছে তাৰপৰা তাইক ইমান চবেই ফোন কৰি কৰি কৈছে বাছ ষ্টেণ্ডৰ পৰা ওলাই দে চুপাৰত গুচি আহিবি। তাই, তাই আজিলৈকে চিনিয়ে নাপালে তাই কিয়েনো কৰিলে তাইহে জানে, নাহিলে আকৌ ট্ৰেইনলৈও নগ'লে।
অ', ক'ত আছে এতিয়া?
তাৰপৰা শুনিবি, ট্ৰেইনলেও নগ'ল, তাৰপৰা মই আমি কৈছো আমাৰ মামা ঘৰলৈকে গুচি যাবলৈ কৈছো, এতিয়া ৰাতিটো তাই ক'ত থাকিব, তাৰপৰা আকৌ কোনোবা লগৰ এজনী হেনো আছে তালে গ'লগে।
অ'।
ৰাতিপুৱা ললোয়ে থৈ আহিলেগে।
অ'।
তাই অকলে কলৈকো নাযায় যে, সেইকাৰণে আকৌ।
তাকে।
আজি একেবাৰে পৰিক্ষাবোৰৰ পেপাৰখন পাইছিলোঁ অকমান আগত, ভিডিঅ'বিলাকত।
পেপাৰ, এতিয়া এ, দি এতিয়া এতিয়া ডি এল এড দিবলৈও চিন্তা কৰিবই লাগিব মানে, তোৰ এণ্ট্ৰেন্ঞ্চ দিবলৈ চিট পটককে নাপাওঁ, বহুত মানে পঢ়িব লাগিব।
আগতেতো পইচা দিলেই চব পাই যায়, এতিয়া নাই।
আকৌ কিছুমান যে-কিছুমান গাঁৱত মানে শিক্ষা অনু মানে স্কুল চিস্কুল নাই নহয় সেই শিক্ষা, উচ্চ শিক্ষা সুবি বিধা মানে কম, স্কুল আছে কিন্তু মানে তোৰ এ, মানে ভাল এখন মানে বিশ্ববিদ দ্যা লয় নাই, কলেজ নাই। তে ভাল শিক্ষা লবলৈ বাহিৰতে যাবলৈ আকৌ মানে মানুহবিলাক ধনীও নহয় নহয়। সেইবিলাক সমস্যা হয়। আকৌ বানপানী হয়। অ' প্ৰাকৃতিক দুৰ্যোগ হয়।
বানপানীত এইবাৰ কিমান হেৰি আহিছে?
অ'।
এইবাৰ যে বেছি আৰু, অৰুণাচলৰ গঢ়া খহনিয়াৰ পৰা ধৰি লৈ একেবাৰে আৰু। গোটেইখন কিমান পানী।
পানী লাগি গৈছে অ' একদম।
অ' বৰষুণত নিতি তিবি, এইবাৰ জৰটো বহুত বেয়া জ্বৰ উঠিছে আকৌ মানুহবিলাকৰ।
উম, বৰষুণত তিতিছিলোঁ অকমান, এতিয়া পানীহে লাগিছে।
মোৰ বৰষুণত তিতিলেই পানী লাগে, মই সেইকাৰণে বৰষুণত নিতিতো আজিকালি। অকমান তিতিলেই পানী লাগে।
এতিয়া মানুহ মানে গাঁৱে গাঁৱেতো ইমান ল'ৰা ছোৱালীবিলাকে এনে পঢ়া শুনা কৰি পিনে বি এ পাছ কৰি, এম এ অ' কি বুলি কয়, হাইছেকেণ্ডেৰি পাছ কৰি কিমান পৰি আছে, সেইবোৰকাৰণে বেকাৰ পৰি আছে নহয়।
এনেই পঢ়ি থকা নিচিনাকে থাকিব লাগে।
উম।
আৰু আগতে গাঁৱত এম এ কৰা মানুহ, বি এ কৰা মানুহ, না না নামেই নুশুনো, ক'ৰবাত এটা।
ছোৱালী বাৰু বিলাক বাৰু হেৰি, কি বুলি কয়, হেৰি কৰে ল'ৰাবিলাক এইট পাছ কৰি, টেন পাছ কৰি আনকি হায় ছেকেণ্ডেৰী পাছ কৰি বহুত দূৰ দূৰ পঢ়িবলৈ কি কাম কৰিবলৈ গুচি যায়। কেৰেলা এইবোৰ ক'ৰবাত জেগাত তাত যায় আৰু তাত কেতিয়াবা মাৰিও দিয়ে।
অ' আজিকালি তোৰ ঘৰখনত দুটা তিনটা এম এ কৰা, বি এ কৰা ল'ৰা ছোৱালী থা কেই আগতে নাথা
অসমত কাম মানে নিজৰ দেশখনত কাম নেদেখি মানে বেলেগ বাহিৰৰ দেশত কাম কৰিবলৈ যায়, তাৰপিছত সেইবিলাক কিছুমান ল'ৰা ম-মৰিব লগাও হয়।
অ'তো। মাৰিয়ে পেলাই। আমাৰ ডিপাৰ্টমেন্ট এইবাৰ ছোৱালীজনীৰ ককায়েকক লোহা ফেক জুইত কাম কৰিছিলে, লোহা গৰম গৰম পেলাই দিলে।
অ' সেয়াহে।
কিমান মানে হেৰি হৈছে।
আৰু মামাই কৈছে অসমতে ভালকে পঢ়ি পিনে অসমতে চাকৰি দিম বুলি। কিন্তু এতিয়া কিমান ল'ৰা ছোৱালীক চাকৰি দিব?
নাই কিয়া হৈছে চাগে চাকৰি আৰু।
আগতে চাকৰি কিমান দিব অসমতে। বাহিৰত তাৰ বাহিৰে ল'ৰা ছোৱালী পঢ়িবলৈ গ'লো ল'ৰা ছোৱালী মৰিব লগা হয় তাৰপিছত। কাম কৰিব গ'লেও মাৰি পেলাই।
তাকেতো মাৰিয়ে পেলাই আজিকালি ভয় লাগে যাবলেও। আজিকালি আৰু একেবাৰে মানুহে মাৰো বুলি কলে মাৰে।
আজিকালি ক আজিকালি মানুহবিলাক মৰিলেও মানে আগতে। কলে মানুহে এটা মানুহে মানে কিমান আচৰিত। হৈ যায় কিমান মানে হেৰি হৈ যায়, আজিকালি মানুহ মৰিলেও মানে। এ অকমান টাইমতে বোলে মৰিলে আজিকালি মানে গান নলগাই হৈ গ'ল আৰু।
আমাৰ এইটো তিনিআলিত এতিয়া কিমান মানুহ মৰি আছে?
আগতে মানুহ এটা মৰিলেও মানে একদম পুৰা হুলস্থুল একেবাৰে। কিমান কেনেকুৱা এটা পৰিস্থিতি। হয় আজিকালি মানুহ মৰিলে মানে হাঁহৰ কুকুৰা মৰা নিচিনাকে মৰে। অ মানুহ মৰিলে মানে গাত, অ চিন্তাই নাই গাত কথা নলগা নিচিনাই হয়। মোৰ নাকটো বন্ধ হৈ গৈছে।
ভালকে খুলি ল।
নাকটো বন্ধ হৈ গৈছে চাইনাচ আছে যে মোৰ।
অ' বৰষুণত নিতিতিবি আকৌ তেতিয়া।
বৰষুণত তেতিয়ে যাওঁ আকৌ এই বাচন ধুৱতে পানী। পলাবলৈ দুটো নে তিনিটোপহে পৰিছিলে মাথাত তাতে বৰষুণত একেবাৰে হেৰি হৈ গল।
উম বৰষুণত আহি থাকোতে বাচন ধুই মেলি আজৰি হলো আৰু যেন।
উম' আকৌ কিছুমান। মানে অহ গাঁৱৰ কিছুমান ল'ৰা ছোৱালী আজিকালি। টাউনত পঢ়িবলৈ যায়। গুৱাহাটী চুৱাহাটি বিলাক মানে ল'ৰা ছোৱালী বোৰ নহয় মানে কিছুমানে চাকৰি পাই। পৰিয়ালৰ তাত থাকে চহৰত থাকে কবাত ভাল ভাল। স্কুলত অ ভাল ভাল স্কুলত তোৰ নাম লগাই দিয়ে। আৰু ল'ৰা ছালীবিলাকক মানে মাক বাপেকে মানে প্ৰেছাৰ দিয়ে। এ মানে হেৰি কৰে পৰীক্ষাৰ আগত মানে বহুত কিছু মানে প্ৰেচাৰ লয়। যদি সেইটো ভাল মানে পৰীক্ষা যদি সেইটো নম্বৰ নাপায় মাক বাপেকেও অত্যাচাৰ কৰে। সেইটো জহতে ল'ৰা ছোৱালীবোৰ কিছুমান মৰি মৰিও যায়। এই দু নম্বৰ নাপালো এক নম্বৰ দুই নম্বৰ জহত।
ল'ৰা ছোৱালীবিলাকৰ মাজত জেদটো নাথাকিলেও কিন্তু মাক বাপেকৰ মাজতহে।
অ সেইটো জেদৰ জহৰত মানে মাক বাপেক লৰা-ছোৱালীবিলাকক ইমানে পঢ়োৱাই ইমানে মানসিক। ভাবে চাপ দিয়ে ল'ৰা-ছোৱালীবোৰ মানে অ।
এক নম্বৰ এটা বেছি পালে হৈ গ'ল আৰু।
অ মাক বাপেকৰ মানে ইজনীৰ পিছত ইজনী। মানে মাক, মাক বিলাক বেছি, বাপেক বিলাক নহয়। একে, মানে, লৰা লৰা, অঁ, কৃষ্ণ। এ ল'ৰাটোৱে বা ছোৱালীজননে, কেনেকে পঢ়িছে, সেইটো নচায়, বা, কেনেকে পাৰিব, সেইটো নচাই, মানে, বুজ। জেদতে ইমানে মানে প্ৰেছাৰ দিয়ে ল'ৰাটো মানে এক নম্বৰ কমকে পালেও টো ভয়ত মানে আত্মহত্যা কৰিব লগা হয়।
আকৌতো ল'ৰা-ছোৱালীয়ে মাথাই দঙিব নাপায় টিউচন হেৰি।
অ অ এতিয়া মানে এই ক্লাছ টু ওৱানৰ পৰা টিউচনত লগাই দিয়ে। টিউচন একেবাৰে স্কুললে যাবলে দিব। টিউচন দিব মানে পঢ় কেনেকে পঢ় নজানো মোঠতে ভাল পঢ়িবই লাগিব। অ এক নম্বৰ এটা কমিলে মানে হুলস্থুল লগাই দিয়ে সেইকাৰণে মানে মানে ল'ৰা ছোৱালী বিলাকে ভয়তে এক নম্বৰ কমিলৈও মানে।
একদম মাইণ্ডত লাগি যায় একো বস্তু যোনকেইটা কিবা কৈ থাকিব মাইণ্ডত লাগি যায় যে মানুহক
মাইণ্ডত লাগি যায় সেইকাৰণে ভুল পথ বাছি ল'ব লগা হয়
সেইটোৱে কৈ থাকিব এ ইমান পালে তই ইমান পালি এ ইমান এফালে শুনাই থাকিব শুনাই থাকিব মানুহক ৰাম ৰাম এক নম্বৰ দুই নম্বৰ কাৰণে কিমান কথা কৈ থাকে ও
তাকে। মানুহৰ মানে আজিকালি ক গোটেই সেইখন মানে কম্পিটিচন।
উম। অ যিয়েই নহওক আজিকালি অকল সেইটো লাগিবই আৰু। এইবিলাক সৰু সৰু লৰা-ছোৱালীক বেছি মাক মাক বিলাকে কয়।
মাক বিলাকে কয়। কম নম্বৰ পায় আকৌ মানে।
এই যে আমাৰ ৰূপ বা ছোৱালীজনীয়ে স্কুলৰ পৰা আহে। ইয়াত গান শিকিবলে আহে নাচিবলে আহে আমা আকৌ বাৰ ওচৰত নাচিবলৈ আহে। আকৌ গৈ টিউচন ঘৰত।
অ আজিকালি মানে ল'ৰা ছোৱালী বিলাকক ইমানে মানে।
এক মিনিট ৰবলে নেপায়। স্কুললৰ পৰা গৈ পাই গৈহতৰ টিকেটনৰ গৰম বন্ধও দিয়া নাই নহয় তোৰ তিনটা বজালৈকে ক্লাছ কৰে। ইয়াত আহি নাচেহি গান শিকিবলৈ আহে কিবা কিবি তাই শিকিবলৈ ধেৰি আহে নহয়। আকৌ ঘৰত গৈ টিউচনো কৰিবগে লাগে ৰাতিকে
সেইটো সেইবিলাকে কিমান কষ্ট হয় তাৰ পিছত আকৌ পৰীক্ষাত নম্বৰ কম পালে আকৌ। দুখ দিয়ে হেৰি কয় হাছ শাস্তি দিয়ে মানে সিহঁতে অস্থিৰ হৈ পৰে
মাৰিব কিবা কৰিব সিহঁতি।
উম।
এই অকমানি ব্ৰেইনদাল।
সেইকাৰণে উম একেলগতে মানে বহুত। কাম সম্পূৰ্ণ কৰা মানে চাফ হৈ গৈ আও
সেইটোকে কম্পিউটাৰ নিচিনা বুলি ভাবি লয়।
উম মানে